উম, কেনে আছা?
মই ভালেই, তোমাৰ কেনে বন্ধু?
মইওঁ ভালেই।
অ মই আজি ভাবিছিলো। পৰিবেশ পৰিৱেশ, পৰিষ্কাৰৰ বিবেচনা কৰিম বুলি ভাবিছিলো।
অ পৰিৱেশ নে? পৰিষ্কাৰ পৰিচ্ছন্নতা।
পৰিৱেশৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত।
অ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতে পাতো দে আজি।
উম তাৰমানে। এইটো আমাৰ জীৱনত অতিকৈ লাগতিয়াল বা অতিকৈ প্ৰয়োজনীয় বস্তু। তাৰ ওপৰত আলোচনা কৰিলেও উম এইটোৰ ওপৰত আলোচনা। কৰিলে মোৰো তাৰ মানে অলপ তাৰ মানে ভাল হ'ব তাৰমানে জানিলে ময়ো ভালদৰে নাজানো বাট। তুমিও মোৰ মই যি জানো মোৰ পৰা শিকিব পাৰিবা। মত যি নাজানো তোমাৰ পৰা শিকিব পাৰিম। তোমাৰ মতে পচ। শিকা পৰিচ্ছন্নতাটো তাৰমানে কেনেকুৱা এটা বস্তু তাৰমানে?
মানে তোমাৰ। নিজৰ দেহ ঘৰ বিদ্য়ালয় বা কৰ্মস্থলী চৌপাশৰ পৰিৱেশৰ পৰিষ্কাৰ কৰি ৰখাতে পৰিষ্কাৰ প্ৰ্ছন্নতা বুলি মোৰ মোৰ মতে হয় আৰু।
উম।
পৰিষ্কাৰ পৰি্ছন্নতা বজাই ৰাখিবলৈ, আমি বিভিন্ন ৰোগৰ পৰা সুৰক্ষা সুৰক্ষিত হৈ থাকিব পাৰো আৰু। লগতে সুস্থ আৰু স সি জীৱন যাপন কৰিব পাৰো।
উম হয়।
আৰু তোমাৰ আমি ব্যক্তিগত। আমি পৰিষ্কাৰ পৰিছন্নতাটো আৰু, আহ প্ৰতিদিনে গা ধোৱা, দাঁত মজা, নখ কটা পৰিৱেশৰ পৰিষ্কাৰ কাপোৰ পিন্ধা আৰু খোৱাৰ আগত হাত ধোৱা আদি অভ্যাস গঢ়ি তুলিব লাগিব আৰু। সেইখিনিয়ে। আৰু তোমাৰ মতে, বিদ্যালয়ত পৰিস্কাৰ পৰিছন্নতাৰ গুৰুত্বৰ বিষয়ে অলপ কোৱাচোন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।